হেল্ল
আহ
কি কৰিছ
আচো বহি বিচনী মাৰি
হে মইয়ো কাৰণ্ট নাই নেকি
না কাৰেণ্ট আছে কিন্তু মানে অ অলপাই গা বিয়া চৰি চৰি লাই কি আছিল ফেন চেন অফ কৰি বহি আছোঁ।
এ মোৰো সেনেকোৱাই ডাইৰেক্ট ফেনৰ বতাহ পৰিলে হেৰি হয় বেছি হৈ যায় উম মেইন ৰাতিহে প্ৰব্লেম দিয়ে
অ ন ৰাতি তাকে আৰু আৰু ৰাতিয়ে ফেন টো চলাই ৰাখো
উপায় নাই ন অকণ ঘামি যাওঁ নহলে এটা নাকটো বন্ধই থাকে
থাকে
এ বৰ লাগি গৈছে ঘৰত বহি বহি কিমান মোবাইল চাম আৰু কিমান মোবাইল চাম বোলো উম
ইভিনে স্ক্ৰীন টাইম স্ক্ৰন টাইম ৰছ হ কিমান আ যিহেতটো দেখা আছে তোৰ কিমান
মোৰ আজি অলপ কম কাৰণ আজি চোৱা নাই ইমান জ্বৰ হোৱা কাৰণে বাট এনেতো যায়ে সিমান টেন ইলেভেন
অ নলেক আগতে মই য এনড্ৰইড ফোন ইউজ কৰিছিলো মোৰ লিটেলি স্কন টাইম আছিলে ইলেভেন আৱাৰ্চ টুৱেল্ভ আৱাৰ্চ সেনেকুৱা আছিল
এ এনড্ৰইড ইউজ কৰোঁতে এতিয়া কিয় বাঢ়িলে
এতিয়া এ এতিয়া কম হৈছে
আচ্ছা এতিয়া কম হৈছে
উম কাৰণ কি ফোনটো উম মই ডাইলগ দিব লাগাইছিলো যে মই শেষ হোৱাৰ আগত মোৰ ফোনৰ অ ফোনৰ ঘি শেষ হৈছে সেই
উম এইএ এ
তাকেই লাইক আগতে মই এ ইনষ্টাগ্ৰাম ৰিলচ কিবা কিবি চাইছিলো আই এড্ৰইডত থাকোতে বহুত কিবা বিচাৰিছিলো বা তেতিয়া কি হৈছে এনেক কথা বতা এটা এবাৰছে হেলতক বুলি তাতে মই দিনে ৰাতি দিনে ৰাতিয়ে কথা পাতি থাকব চ' ইনষ্টাগ্ৰামৰো লাইক কমি গৈছে
সেইটো কমি গৈছে উম মোৰ ফাইভ জি নহয় ন ফাইভ জি হলেতো মই কথা থাকিব পাৰিলো হয় মোৰ আজি কালি নেটে শেষ হৈ যায়
তাকে ইয়াতে নধৰে কিয় লাইক মই লগৰ এক কলো যে মোৰ নাইটি পাৰ্চউজ হৈল ফটি পাৰজ হৈ গলন সি সুধি আছে কিয় ফাইভ জি নহয় নেকি মই কলো ফাইভ জি হয় তেতি তেতিয়াহ'লেতো এইটো স্কেম হৈ আছে তোমাৰ লগত দেন মই ক'লো মোৰো সেনেকে লাগি আছে ব কেতিয়াবা কেতিয়াবা চলে ত সি কৈছে যে তেন্তে তোমালোকৰ তাতে ফাইভ জি নধৰে টাৱাৰ নধৰে
কিয় আগতেতো ধৰিছিলে
তাকেটো সটোতো ময়ো সেইটো কৈ আগতেচোন ধৰিছিলে তেতিয়া এডইড ইউজ কৰিছিলো পুৰা ধৰিছিলে এতিয়া ভণ্ট এতিয়া যোনটো মোৰ ফোনউজ কৰি আছে তাই তাতো এতিয়া নধৰে তাই তাতেতে নধৰে ফাইভ জি নহলে মই য
এতিয়া চাগে সেই নেটৱৰ্কৰে ইছ্যু হৈছে তেনেহলে
অ ইমান কিয় ভাই
সেইটোয়ে আৰু তাইৰ সেই আমাৰ ফ্ৰেনজনী তাওঁ সেনেকুৱা হৈছে ফাইভ জি নচলে কিবা
অ ত কেনেক ভাই লাইক ইমান ৰিচাৰ্জৰ পইচা লয় তাত
অ ৰিচাৰ্জৰ পইচা ইমান কমাব লাগে অলপ
অ ভাই এতিয়া জানো তিনিশ টকাৰ ৰিচাৰ্জটো মানে নাইকিয়া কৰি দিছে বিচাৰি নাপাবি তিনিশ টকা ৰিচাৰ্জ ডাইৰেক্ট থ্ৰী ফিফটিৰ পৰা অ এইটো তাই ৰেগুলৰলী সেইটো কৰণো সেইকাৰণে তোৰ তাত শো হয়
অ হেৰি তোৰ এয়াৰটেল নেকি তোৰ এয়াৰটেল আ সেই কাৰণে মোৰ কয় যে
উম
এয়াৰটেলৰ কিমান তেনেহ'লে
এয়াৰটেলৰো তিনিশ আছিলে বাট যোনবোৰে ৰেগুলাৰলি তিনিশ কৰি থাকে ইিহঁতে তিনিশ শ হয় কিন্তু এনে এতি অ এতিয়া ফাইভ জি টু ষ্টাৰটো থ্ৰী ফ'ৰ্টি নাইনৰ পৰাই ডাইৰেক্ট
থ্ৰী ফৰ্টি নাইন অ জঅৰো কিমানে থ্ৰ্ৰী ফ'ৰ্টি নাইনে ফাইভ জিৰ'
মাহীৰ লগত কি হৈছে মহীৰো তিনিশ কৰে। ত', মাহীত অ'
কিমান নেত আহে এইটোত?
নাজানো, লাইক তিনিশ কৰিছিল নে কিমান কৰিছিল বা নে থি নাইনটি নাই নাজানো? কৰোতে, নাই নাই তিনিশ অ, তিনিশ সৌ কৰোঁতে এদিন অ কি হৈছে, ৰিচাৰ্জটোতো হৈছে হা, হোৱা দেখাইছে। একচেপট কৰিছে পইচাটো। টো মাহীয়ে কল কৰিব নোৱাৰে।
কিয়?
অ কলে নাযায়।
সেইটো কি নেটটেকৰ মানে?
নাহে টো তাকেত, মানে এনেকে স্কেম কৰি আছে ভাই এয়াৰটেলে।
এই মোৰ লগজনীৰ লগতো হৈছিলে, তাই মানে মোক কৈছে হ'লেও ই ৱান এইটি নাই কা ধুনীয়া পাইছো চোন? দুই জিব নেতাহে, সেনেকুৱা নহয়? অ ফাইভ জি বি নেট পায় আৰু মানে কল চল চলি যায়, মানে সেনেকে ভাবিছে তাই। পিছত গম পাইছে যে এইটো নেটপেক আছিলে।
অহ-সহ ভাই, কৈছিলি নেকি এইটোত তাই মোকক?
অ' এনেহে গ'ল পিছত, তাইৰ পইচা কিনিত কল চল কৰিব নোৱাৰি।
ৰাম তিনিশ টকা, পোৱা ন?
তিনিখনে দুশ-দুশৰ কিবা হেৰি, পাইছিলে নেকি? কিমান কিবা এটা আছিল ৰ
ভাই হ'লেও দুখ হলেও, তাকে দুখ হ'লেও বহুত হৈ যায় ভাই আমিতো টুৱেণ্টি টু, থাৰ্টি থ্ৰী এনেকাকে টপ আপ ভৰাও, সেইবোৰত
তাকেই! মোৰ অ' মোৰ আধা পইচা তাতেই শেষ হয়।
মোৰো'
থাকিব নোৱাৰি ন? নহ'লে ছ'চিয়েল মিডিয়াই খাই দিছে।
মানিব লাগিব কালি মোৰ সন্ধিয়া সন্ধিয়া নে দুপৰীয়া মানিব লাগিব, কালি মোৰ--সন্ধিয়া আ' সন্ধিয়া নে দুপৰীয়া, সন্ধিয়াৰে পাঁচটা ছটা মানত হাডড পাৰ্চেন্ট উজ হৈ গৈছে দেন--তেতিয় পৰা মই এনেকে বহি আছো বাৰ্তা লৈকে, ৰখি আছো কেতিয়া বাৰটা বিব। ৱাহ।
ত বাৰটাৰ লগে লগে আহে
এয়াৰটেল যোয়
অ মোৰ যে এটাত আহে
নেটৰ কাৰণে টাইমিঙৰ হেই নাই যে তাত
আহ বাৰটাত হে হৈ যায় উম
সে মানে কালি এনেহ'লে শা টাইমটো ইমান পটক পটককে যাব কিন্তু কালি চাই যে ভন্তিৰো হান্দেত পাৰ্চেন্ত নিউজ মোৰো হান্দেত পাৰ্চন ইউচ দাদাৰ পৰা যোনটো অলপ লাইক অ আশা আছিল যে দাদাৰ পৰা ত তাদতেতটো ফাইভ জি নহয় খনৰ ত' তাৰে পৰা পাম দিন তাৰে পৰা অলপমান হস্পপত লৈ জাষ্ট কেইটামান ৰিল স্কৰ্ল কৰিছিলো লগালক নাইনটি পাৰ্চন্ আৰু আৰু মাৰ ফোনততো ৰিচাৰ্জ ৰিচাৰ্জ শেষ হৈছে কৰা নাই এতিয়ালৈকে ত খ মানে খালি চাৰি তাৰ মুবাল খালী পুৰাত ত কৰিবলৈ একো নাই মই তাৰ পিছত মোৰ হেডফোনডাল লাইক কিন্তু হেডফোনডালকে চা্ফ কৰি আছো
উ কেতিয়াবা আহ তেতিয়া বাহিৰত দুুনীয়াখন দেখা পায়
তাৰ পিছত এবাৰ বাহিৰত গৈ এপাক মাৰি আহো দেন তাৰ পিছত এ হেডফোন লাই কিনে স্পটিফাই গান খিনি মানে ডাউনলোড কৰি থৈছ চহা অফলাইন শুনিবলে ত সেইকেইটা গান বোৰে শুনি আছো চিঞৰি চিঞৰি গাই আছো টাইমতটো নাযাই নাযা আৰু কালি চাই আমি পতককে ভাত খাইছো এনেহলে ভাত খাওঁতে আমাৰ চাৰে দশটা এঘাৰটা বাজত টাইমটো ভাত খাই উঠোতে উঠোতে পটককে বাৰটা মান বাজিয়ে যায় দশ পোন্ধৰ মিনিত পিছত কিন্তু অ কালি চাই দহটাৰ আগত খাইছো দহটা মানতে ভাত খাইছো ত ভাত চাত খাই ঘৰতে মাত্ৰ চাৰে দহটা বাজিছে
ওহো
দেন এঘাৰটা বাৰটা দেন মাহতৰ দাদাহঁতৰলৈ অলপ কথা পাতি আছো বোল কথা কৰিলে অলপ টাইমটো গুচিব অ চাকৰি কৰিবলে নাই যায় নহয় টাইমটো অ এতিয়া জবত গৈছে অহা নাই
হয় নেকি
এতিয়া মোৰ আজিও ইউজ হৈ গ'ল নহয় নাইটি পাৰ্চেণ্ট
ৰাতিয়ে আধা ইউজ কৰিছ আৰু ৰাতি পুতুককে গুচি যায় তো নে কেনে
উম ৰাতিও নহয় মোৰ অলপ আগতে হৈছে কেইটা বাজিছে এতিয়া অ পাঁচটা ন চাৰিটা মানতে মোৰ নাইটি পাৰ্চেণ্টিজ তই ভাৱ গোটেই ৰাতিটো আছে গোটেই ৰাতি আছে মই কি কৰিম এতিয়া ভল নাই ফিফটি পাৰ্চেনট নিউজ তাই নিদিয়ে এতিয়া
উম কেতিয়াবা মোৰো এনেকুৱা হয় মোৰো শেষ হৈ গ'লে মই ঠান ল যেজি নভৰাও মানে নভৰাও তেতিয়া থাক মানে কিবাকে পাৰ কৰি দবাত সদায় নোৱাৰি ভাই আৰু যেতিয়া ড্ৰামাৰ কেতিয়াবা এপিচড আহে ন ড্ৰামাৰ এপিছড আহিলে আৰু নোৱাৰো
তাকে আৰু কেতিয়া মানে কৰিল তাৰ পিছত এটা গিল ফিল হয়গে কিয়ই কৰালো আৰু দুই ঘণ্টা দুই ঘণ্টা তাৰ পিছত বাৰটাই বাজিব মোৰ গোটেই নেটটো ইউজো নহল
মোৰ ইমান গিলট হয়
উম বাইছ টকা এনে গ'ল পানীত সেনেকুৱা লাগে
এয়াৰটেলৰ যে হ'লে অলপ বেছি
উম
ইমান বেজি তিন টকা বেছি জিঅ নাইনটিন
অহ
উম
নাইনটিন হলো ঠিকে আছে ৰে মই এনেই হলে জান থাৰ্টি থি ভৰাইছিলো কাৰণ কি মই ফাৰ্ষ্ট অ ফলটো লোন লৈ থও হা লোনতো পূৰা হৈ গল ইপিনে আৰু ওৱান জিবি থাকিলে সেই ৱান জিবিটো ইউজ কৰাৰ পিছত সেই লোন টো কেতিয়াবা যদি শেষ হৈ যায় হঠাৎ তে এমাৰজেঞ্চি ইউজ কৰিব পাৰিম বুলি বাত এতিয়া কি হৈছে থাৰটি থ্ৰিটোও নাই মানে পইচা সেইকাৰণে মই কোনো মতে মিলাই চিলাই টুৱেন্টি টো এটা কৰি লও দেন লোনটো, লোনটো কাত খোৱাৰ পিছত আকলনটো লৈ লওঁ।
এয়াৰটেলৰ এতিয়াও লোন আছে ন? আমাৰ জিঅত বন্ধ কৰি দিছে।
হম',
লন চিষ্টষ্টম দ
কিয়?
এত কি মানে চব মাহত আহি যায় কেইটা? কেইটা লিমিট থাকে?
লিমিট নাই অ' মই লৈ আছোঁচোন এতিয়া কেইমাহ হ'ল তিনি, চাৰিমাহ পাৰেই হ'ল ভাই ৰেগুলাৰ সেনেকুৱা লোৱাই যায় মোৰ।
লোন
অ',
পইচাটো দিব লাগে পিছত।
পিছত মানে সেয়ে পিছতেই যোনটো টপাব ভৰাবি তাৰে পৰা কাটি দিয়ে
আহ সেনেকুৱা হুহ হুহ সেইটো এতিয়া যোনে পিছত আ তত টপ নভৰাই সিহঁতৰ ফাইদা
অ ন হেৰি টাইমত যে মই টপ আপ নভৰাই থৈ দিওঁ ন যে
উম উম পিছত লাগা হলে এক্সট্ৰা দহ টকা ভৰাব লাগে আগতে ভাল আছিল আগতে এঘাৰো টকাতে পাইছিলোঁ ৰে এক জি বি
অ ন এঘাৰ টকা অ ৰে মনত পৰিছে মোৰ এতিয়া
উ এতিয়া এঘাৰ টকাত এক ঘণ্টাৰ কাৰণে আনলিমিটেড নেট পায় জিঅ'ত
অঁ আৰু ইয়াতে এতিয়া হৈছে ফৰ্টি নাইন ৰুপিজ মানে ফিফটি ৰুপিচতে মানে চাৰিদিনৰ কাৰণে পৰা আনলিমিটেড নেট বোলে
হয় নেকি বেয়া নহয় এইটো কিন্তু যদি বিশ টকা বিশ টকা খৰচ কৰো তেতিয়া বেছি নালাগে একেলোকে পঞ্চাশ টকা খৰচ কৰলে বহুত সেইবিলাকে
অঁ
কিন্তু এনে এনেতো সদায় কিমান ছয়শ টকা মান যায়ে
অ ন তাকে তাকে কাৰণ কি ৰিচাৰ্জৰ পইচা থ্ৰী ফিফটি ইপিনে টপ আপতই তই ডেইলি ভৰাইছ ডেইলি নহয় ধৰ আহ ওৱান উইকত তই তিনি চাৰিবাৰ ভৰালিও টুৱেন্টি টুৱেন্টি টো থাৰ টি থি এনেকে তেতিয়া মানে চিষ্ট চি ছেভেণ্টি গুচি যায় ভাই ধৰ এশ টকাই ধৰ
ফ'ৰ ফিফটি মান হলে পাঁচশ পাঁচশ ধৰিয়ে ল উম ঠিক আছে দে
উম দে দে
উম